হেল্লো শনিছ আচ্ছা কি খবৰ তোমাৰ?
ভাল, আপোনাৰ ভালনে? অ লাইট গৈছে মই এই ঘৰতে আছো ৰব এই এনেই।
হুম আচ্ছা আচ্ছা গৈছিলোঁ গৈছিলোঁ এই জাষ্ট আহি পালোঁ অঁ', হোষ্টেলৰ গেটত আৰু।
অ ঠিকে আছে বৰষুণ না নাই। তেনেকে কিন্তু আপোনাৰ ক'লা হৈ আহিছে অকমান
আচছা আচছা নাই বহুত গৰম আমাৰ ফালে।
উম
বেলেগ চাইদত বৰষুণ দিছে বধাই
তাকে আপোনাৰ এই আপাচৰ হালও গৈ আছে বৰষুণ কিন্তু আমাৰ এইখিনিত নাই। মাজে -মাজে অকমান অকমান দিয়ে কবাত
হম- হম আজি কি খালা দুপৰীয়া।
দুপৰীয়া আজি পনীৰ।
আচ্ছা আৰু দুপৰীয়া কি খালো আজি? অঁ এই এগ ফ্ৰাইড ৰাইচ খালোঁ
মজা। আজি পনিৰ ভাত তেনেকেনে আৰু ভন্টি আছে ৰ'ব চেন্নাইতে আছে আহিব চাগে গৰম বন্ধ দিছে তাই তও সোমাইছে আৰু মানে এক্সপিৰিয়েন্ঞ্চ লাগে নহয়।
আচ্ছা তাৰে ক'ত সোমাইছে মানে।
কোনবা এটা কোম্পানীত সোমাইছে আপোনাৰ অকচনৰ কোম্পেনী উম মানে এক্সপিৰী অকচন অকচন থা মানে কিবা কিবি বস্তু হেৰি অকচন থাকে বহুত বস্তুৰে অকচন থাকে।
আচ্ছা আচ্ছা চাপ'জ লাইক গাড়ী এটা বিকিব খুজিলে সেই তেনেকুৱা অ তেতিয়া চাপ'জ কোনোবা হা হা।
তাৰ পিছত ঘৰৰ হয় কিবা বেলেগ -বেলেগ প্ৰডাক্টৰ হয় তেনেকে অপশন বোৰ হৈ থাকে ধৰক হিৰা চিৰা ৰকচোন এনেকুৱা ধৰণৰ তাৰপিছত তাতে আৰু অ ভালেই তাই অ সেই মানে তই এক্সামৰ পিছত। বিশ মান দিয়ে।
অ' তেতিয় হ'লে আৰামছে নিজৰ হাত
ধুনীয়াকে ওলাই এতিয়া তাইত ধৰক পিছত এনে এক্সপিৰিয়েঞ্চ। বিচাৰিবই ন' যেনেকে আমাকো বিচাৰে ত তাইৰ এক্সাম খতম হল আপোনাৰ মে মানত লগালগ এনে এপ্ৰিলৰ লাষ্টত হৈছে দিয়ক তহঁতে মে ৰ সোমাই দিছে সোমাই দিলে ত দুমাহতে কৰিলে এতিয়া আকৌ জুলাইৰ মানৰ পৰা মিড মানৰ পৰা এটা এক্সাম, এক্সাম হয় ক্লাছ ষ্টাৰ্ট হ'ব। ক্লাছ ষ্টাৰ্ট তেতিয়া এই কোম্পানীটো ৰিজাইন দি দিব দুই মান্থৰ একসপিৰিয়েঞ্চ লৈ ললে। আকৌ পা মে কৰিব
আৰাম এইটো এটা ভাল কিন্তু এটলিষ্ট মানে নিজে ইণ্ডিপেণ্ডেণ্ট হোৱাটো বহুত দৰকাৰ
ভাল আৰু এই মানে অপৰচুনিটি আছে আমাৰ ইয়াত নাই তাত আছে কিন্তু দেই।
তাতো বেছি গৰম চাগে আমাৰ অসমতকৈ
বহুত গৰম তাতে বহুত বেছি
আৰু যদি অঁ, পঢ়ি থাকাত তুমি যদি পাৰ্ট টাইম জব কৰিব। পাৰা মানে বেষ্ট হয় মানে।
এতিয়া চাব আমাৰ ইয়াততো প্লেচমেন্টটো নাহে তাই তাতে কলেজ তাই তাতে কলেজৰ প্লেচমেন্ট আহে তাই চিনিয়ৰ কেইটাৰ কাৰণে আহিছিলে মানে তাই তাতে উম তাইৰ প্ৰফেচাৰ খিনিক কৈ পেলাই বহিলে। প্লেচমেটত ত মানুহ খিনিক তাই বুজাই কলে যে মানে কি আৰু মই ইয়াতে আছো তো মই অকমান এক্সপিৰিয়েন্ঞ্চ ল'ব বিচাৰো মানুহখিনিয়ে তাইতো ইংলিছ জানে হিন্দী জানে তাৰে মানুহখিনিয়ে সিমান মানে এই দুটা লেংগুৱেজ নাজানে লোকেল লেংগুৱেজটো জানে। অ ট আমাৰ ইয়াত তাই কি তিনিটাই আমাৰ লোকেলটো জানে প্লাছ অকমান অকমান তাই তামিল জানে ত' হিংলিছ আৰু হিন্দী জানে ত' তাই অপৰচুনিটি দুটা পাই গ'ল মানে। তাতে যে তুমি আহা পঢ়া টাইপত ভাল এ। এতিয়া ধুনীয়াকে ধুনীয়াকে অফিচতো মাত বোল বিলাক ভাল কৰে ৰেচপেক্টো আছে ধৰক ধুনীয়া মানুহৰ মাজত গলে এ ঘৰতো চবতকে সৰু তাই আছিলে ন তাই ঘ ওলাই গলে তোম উম ইয়াতে ঘৰত থাকোতে একো নাজানে বায়ে কৰিব তাইক থই দিয়ে এতিয়া নিজে শি পুৱা উঠে, উঠি পেলাই কিবা কন ব্ৰেকফাষ্ট যিটো দিয়ে পি জিত সেইটো খালে তাৰপিছত মানে সেই পিজিটোৱ এটা মানে টিফিন চাৰ্ভিচছো প্ৰভাইড কৰে মানে তাহাঁতে মানে তুমি যদি লাঞ্চত নাহা তুমি লাঞ্চো টিফিনত লৈ যাব পাৰা টিফিনটো লৈ লয়। মৰ্ণিং উঠি উঠি জল্দি জল্দি কাম গা পা ধু পেলাই উ অফিচলৈ গুচি যায় ন তাত পাব গ'লে, তাৰ। তাৰপিছত এই ছয়টা মানত সাতটা মানত খতম হয়। কেতিয়াবা কোনোবাটো শনিবাৰে বন্ধ পায় আদাৰৱাইজ গোটেই ছয়দিন থাকেই।
এতিয়া এনে খানাৰ আচ্ছা এতিয়া এনে খানাটো এডজাষ্ট হৈছেনে
এডজাষ্ট মানে কি আৰু ভাতটো দিলে ভাল পায় বাকী টো ৰাতি দচাই হে থাকে আৰু এতিয়া তাই ইনকাম কৰি আছে যে ধুনীয়াকে বাহিৰত খাই থাকে মনে মনে তাই কি অই মই আগতে এই নাখাও নাখাও কৈ থৈ থাকো ঘৰপা লব লাগে কাৰণে এতিয়া ধুনীয়াকে নিজে ইনকাম হৈ আছে, হে মোৰ মনগলে মই খাই দিও।
অ এতিয়া ভালেই আৰু কাৰণ ইডলি, দচা খাই থাকিব নোৱাৰি নহয়।
অ', এতিয়া যায় বিৰিয়ানী খাই বা পিজ্জাৰ এই এ কি ডমিন যে তাই বাউল দিয়ে নহয়, সেই বাউল খাই এনেকে এনেকে মানে তাতেতো তোমাৰ কিবাটো ভাল হয় ন বিৰিয়ানী চিৰিয়ানী বোৰ বিৰিয়ানী ভাল হয়। কিন্তু এটা বস্তু আছে। ৰাতিৰ ফালে যদি তাতে বিৰিয়ানী কিনিব যায়। কিছুমান এনেকাই লেকা আছে আৰু তাৰ লগত এটা বিৰিয়ানী বাতি ফ্ৰী দিয়ে। এটা চিকেন অকল খাব নোৱাৰিব নাই ৰাতি, তিকিনাটো মানে আমাৰ কাৰণে হেৰি নহয় ভাল নহয়। কেলে কাৰণ উম, এটা দিব, চিকেন এটা, দিব হি অ, অকে অকে মালটো দিব মানে। সেইটোকাৰণে বাৰু অ এটা ফ্ৰী, অ এটা কিনিলে এটা ফ্ৰী। সেইকাৰণে ৰাতি বিৰিয়ানী নাখায় মানে তাতে, এনেকুৱা।
ঠিকে আছে বাৰু কি কয় হোষ্টেলত কি কি দিয়া এনে?
হোষ্টেলত আপোনাৰ কেতিয়া কিবা ৰচাম- চচাম সেনেকে, নামৰ বস্তু অ এই দেখিবলৈ কিবা টাইপ, নাই অ। খানা ইমান বেয়া। উম, আমাৰ ইযাৰে নিমিলে অ, কিন্তু খানাটো নিমিলে খানা, মিলে একদম নিমিলে তাকে ভাবকচোন আপুনি কাৰ্ড - ৰাইচ খাই থাকিব পাৰিব নেকি তাত? অ, টমেটো ৰাইচ, ফ্ৰাইড ৰাইচ, লেমন ৰাইচ আৰে ভাতটো অকলে দে না। লগত সেইকেইতা কাটি দে নাই তাহতে একেলগে বনাই দে। আৰু দানা টাইপ লাগে গৰুক যে, দিয়ে দানা ওম -ওম গৰম বন্ধ কেতিয়া আতৰিলে? এই সেই তাৰপিছত ক্লাছ নাইতো আপোনাৰ সেই মে জুন জুলাই হাফ মানলৈ নাই। ক্লাছ সেইট আঢ়ৈ মাহ।
আচ্ছা, আচ্ছা।
কেনেক
আৰু তোমাৰ বিজনেছ?
চলিছে। আপুনি অৰ্ডাৰ দিব, ধুনীয়া আছে। আপুনি বগা হৈছে তাই নহয় ৰবা হৈছে। নহয় -নহয় এটা সত্তৰ টকা পাই আপোনাক মই অকমান দিম আৰু এটাটো ধৰক ডাঙৰ আছে ডাঙৰটো ৱান, টোৱেনতি সেইটো মই অকমান দিম।
ঠিক আছে তেতিয়াহ'লে তুমি আহিলে, লৈ আহিবাচোন মই ইউজ কৰি চাম।
তাত আহে আপোনাৰ গ্ল' আহে। এটা আছে যদি আপোনাৰ কলা দাগ আছে মেলাচমা এনেকুৱা বোৰ থাকে যে সেইবোৰ যায়। আৰু এটাতেনে নিম টাইপৰ আছে আৰু ফে ফ্ৰেচত ইউজ কৰিব পাৰোঁনে ফ্ৰেচ ফেচৰ কাৰণে হয় প্লাছ গোটেই বডিৰ সেইকাৰণে হয় ফেচৱাছ ইউজ কৰিব নালাগে আৰু তাৰপিছত সেইটোৱে কাফি, ইউজ কৰি চাব পাৰে এবাৰ ভালে পাব। এনে কি কাৰোবা কোনোবা- কোনোবা কিনিছে নেকি? ধুনীয়া বিক্ৰী হৈ আছে। ধুনীয়াকে কোনোবা কোবাৰ দোকানত দিয়া গৈছে এ, বিক্ৰী হৈ আছে কিন্তু ভগৱানৰ কৃপাত। ভালকে এনে কি কয় এ, ইটাৰেষ্টটো পাইছেনে? উম, বাঢ়িছে। মানুহ বিলাকে বিচাৰিছে এবাৰ যদি কোনবাই ধৰক চেম্পল এটা কোনোবাই নিলে যেনিবা, উৰুত দিয়া যায় ন' চব, চেম্পল ত 'সেইটো ভাল। এয়া আকৌ ফোন কৰি কয় যে, দিব চোন অমুকটো দিব তমুকটো দিব বুলি বা ইয়াৰ আৰু আমাৰ ঘৰৰ ওচৰৰ মানুহখিনিয়ে ধুনীয়াকে ফাৰ্ষ্টততে চেম ললে দি দিলে আৰু দি দিলো আৰু চেম্পল ইউজ কৰি চাব কেনেকুৱা পাই, তাৰপিছত ঘৰলৈকে আহি মানে এনেকে মৰ্নিং পৰা ফোন কৰিব যে, অমোকতো চাবোন দিবচোন বুলি। তাৰপিছত, অ, হ'ব দিয়ক লৈ যাম বুলি কৈ থৈ দিয়ে মানে মায়ে ধৰক আবেলি ভাগত গৈ দি আহিব এনেক, এনেকুৱা এটা চিষ্টেমত কিন্তু নাই মাধুহটো আকৌ আহি মৰ্ণিঙে ফোন কৰিছিলে নহয়, ছটা মান বজাত আকৌ নটা মানত আহি ঘৰ পালে, বাইদেউ চাবোনতটো দিয়ক হে লৈ গলে এনেকুৱাতে, শহুৰৰ কৃপাত অলপমান হেৰি আহিছে আৰু আদৰ পাইছে। মানে এইটো ভালকে যদি চলি থাকে সেইটো এটা পিছলে যদি, কোম্পানী হিচাপৰ এটা, উঠাব পৰা যায় তাকে, এনেও টো ধৰক এ- -আই আহাৰ, পিছতো আপোনাৰ জব বোৰ, খাইছে বি লাগ বা কিবা কিব একো জবে নাই আৰু ইভন এ পি এছ চি পি এছ চি চব্বশছে তি পি এচ দি ল'ম বুলি ভাবিছা নেকি কিন্তু জীৱুত ভবা নাই শুনাইছো বিহত ল'ব নালাগে বেলেগত লোৱা যুত নাই মানে কি কেমিকেল বোৰ নাই অ কৰ ষ্টেছত থাকিম ন অকমান কেমিকেল থাকিলে একো কথা নাই বাৰু কেমিকেল থাকিলে থকা কিন্তু এতিয়া কেমিক নাই পইচা পাতিওবলাকতো ধৰক তেনেকুৱাই থাকে সেয়াই আৰু চাওচোন কোনফালে কি হয়
নিজৰ টাইমত চব তোমালোকৰ চাইতত ঠাণ্ডা চাগে ন বেছি গৰম নহয়
অকমান হেৰি বতাহো আছে নদীৰ ফালৰ পৰা আহে
হম হম
কি আপোনাৰুনমাটতি ফাল লাই গ'লে কিন্তু গৰম আমাৰ অকল এইখিনিতে যে ঠাণ্ডা অল ঠডা মানে অ মানে পাহাৰত ঠেকা খাই পেলাই বতাহটো আহে সফালৰ পৰা আহে অলপ হলে ঠাণ্ডা হয় ব হয় কিন্তু কেতিয়াবা এই বহুত গৰম দিয়া দিনাখন অৱস্থাতো ইয়াতো বেয়া হয় বাৰু গৰমতো হ কিন্তু ভন্টিয়ে যে তাতে থাকেই বেচেৰী আই থিংক ফৰ্টি ফাইপ ফিপটি মান যায় ও সিমানেই তাতে আৰু গৰমটো পাৰছেব আমাৰতো সিমান নুপুৰে মানে তাৰেটোয়ে লগা লগ ক'লা কৰি দিয়ে
উম
ত মই ধৰক কলা কৰিবলৈ অকমান টাইম ল যদি দহ মিনিটো লয় তাৰে তো এক মিনিটত কলা কৰি দিয়ে বদি শান্তে হয় যায় ও বহুত বহুত হয় ত ছোৱালী খিনিক ভন্টিক ক আৰু যে তুমি মুখত কি ঘোঁহা দিয়াচুন তাই নৰ্থ ইষ্টৰ ন ত তাৰে কালাৰটো ইয়াৰ কালাৰতো অকণমান ডিফেৰেণ্টচ আছে যে স্কিন টন টো তুমি মুখত কি ঘোঁহা কি ফেচিয়েল কৰা হ'লে আমাক কু দিবাচোন আমাকো দিবাচোন এনেকুৱা মই বোলো মই বেবী ক্ৰীম ঘোঁহো এনেকে কয় আৰু ঘৰত বনোৱা চাবোন ঘোঁহো তাতে কয় আমাকো দিবাচোন মই বোলো দিম দিয়া
কাৰণ নৰ্থ ইষ্টৰ মানুহ টো
এই যিমান যি হ'লেও বগা ন অ তাতে আৰু কিছুমান আছে বেলেগ ডিপাৰ্টমেণ্ট তাই অসমৰে নাগালেণ্ডৰ আছে
আচ্ছা আচ্ছা এনে সিহঁতৰ লগত কথা পাতানে
কেতিয়াবা দেখা দেখি হ'লে পাতে আৰু তাহাঁতেও সেই হিন্দীয়ে কয় নাগালেণ্ডৰ হ'লেও এনেতো নাগালেণ্ড বিলাকে অসমীয়াতো বুজি পাই ন বা ভাঙা ভাঙা অসমীয়া ক'ব পাৰে তাতে হিন্দীয়ে কয়
আচ্ছা আচ্ছা উম উম আচ্ছা উম উম এনে
মানে অসমৰ নাই পঠায় অসমৰ নাই এ আপোনাৰ হেৰিটো কি বুলি কয় মাদ্ৰাছ ইউনিভাৰ্চিটি তো অসমৰ পোৱা নাই তাৰ কাষত এখন আছে না মাদ্ৰাছ ইনিভাৰ্চিটি বুলি উম তাৰ টো প্ৰেছিডেন্সি কলেজ ত আখৰ মাদ্ৰছ ইউনিভাৰ্চিটি আৰু একেলগে আছে অসমৰ নাই এটা কেম্পাচতে নেকি ন চোৱা বেলেগ বেলেগ এইটো কেম্পাচ খতম হয় মাজত এটা ডাঙৰ ধৰক ৰাস্তা আৰু গা গাড়ী যোৱা তাৰ পিছত তাহাঁতকে বাছ ষ্টাৰ্ট হয় তেনেকুৱাতে বা মাজত অকমান আকৌ বেলেগ বেলেগ এপাৰটমেন্ট টাইপৰ আৰু তাৰপিছত আকৌ এপাৰ্টমেন্ট মানে কি আৰু কমাৰ্চিয়েল আৰু জাগা তেনেকুৱা।
ঠিক আছে দিয়া, মই
মই কালি তোমাক ফোন কৰিম হা হ'ব বা হ'ব ঠিক আছে বাই বাই